কিবা কৰিছে?
মই আ, গুৱাহাটীৰ পৰা গৈ আছিলোঁ আপোনাৰ ঘৰ ক'ত?
মোৰটো গুৱাহাটীৰে হয়।
হয় নেকি বাকী আপোনাৰ আজি দিনটো কেনেকুৱা গ'ল?
ভালেই আছে আপোনাৰ কেনেকা গ'ল?
মোৰো ভালেই গৈছে দিয়ক আজি বতৰটো খুবেই ভাল আছিলে নহয় জানো গুৱাহাটীৰ?
অ', একদম বতাহ দি আছিলে।
নাই দিনত অলপ গৰম আছিলেই কিন্তু পিছলেকে অ, অলপমান মানে বৰষুণ দিয়াৰ পিছত অলপ ঠাণ্ডা পৰিছে আৰু
অ', গধূলি টাইমত।
অ', বাকী আৰু আপোনাৰ খোৱা-বোৱা হল নেকি?
নাই অলপ পিছত কৰিম আৰু আপোনাৰ হৈ গ'ল নেকি?
নাই নাই। আমাৰ অলপমান দেৰি হয় চহৰৰ জেগাত অলপমান দেৰিয়ে হয় দিয়কচোন খোৱা বোৱা কৰি কৰাতো।
হয় দিয়ক।
অ', আৰু বাকী কওঁক আৰু আপোনাৰ এনে হবি কি হয়? হয় আপুনি কি কৰি ভাল পায়?
মইতো ফুৰি কেনে বহুত ভাল পাওঁ। আপোনাৰ কি হবি আছে?
হা, মইও ফুৰি বহুত ভাল পাওঁ আপোনাৰ নিচিনা মোৰো অলপমান একেই হয় আপুনি ক'ত ক'ত ফুৰিছে বাৰু?
এই ৰিচেণ্টলি মই সেইত গৈছিলোঁ পুৰী গৈছিলোঁ। পুৰী পুৰী জগন্নাথ।
অ', পুৰী আচ্ছা আচ্ছা আপুনি পুুৰী জগন্নাথত গৈছিলে উৰিষ্যা?
উৰিষ্যাত গৈছিলোঁ কিন্তু বহুতেই গৰম আছে এতিয়া। এই একমাহ আগত গৈছিলোঁ।
অ, অ, তেতিয়াতো গৰমেই থাকে। বাৰু ময়ো গৈছিলোঁ মই টু থাউজেণ্ড নাইনটিনত একবাৰ গৈছিলোঁ আৰু টু থাউজেণ্ড টুৱেন্টি থ্ৰিত গৈছিলোঁ কিন্তু মই দুই বাৰে জানুৱাৰী মনথত গৈছিলোঁ যিহেতু ত' আ, মোৰ মানে গৰমটো অলপমান কমেই পাইছিলোঁ তাতে ঠাণ্ডাত জানুৱাৰী মাহতো, ডিচেম্বৰ মাহতো কমেই ঠাণ্ডা পৰে। কি মানে অলপমান বতৰটো মিলে থাকে।
অ', মানে বাৰ মাহে গৰমে থাকে গ'লে।
অ', সেনেকেও ক'ব পাৰি সাগৰৰ ওচৰৰ এ মানে যোনখিনি ঠাই হয়। এইবোৰত অলপমান গৰমটো বেছিয়ে থাকে, পুৰিখনো সাগৰৰ পাৰতে ন'।
অ', আৰু ইমান বতাহ দি থাকে ভাল লাগে গধূলি টাইমত।
হয়, হয়, গধূলি সাগৰৰ পাৰত তেনেকে খোজকাঢ়ি ভাল লাগে ন'।
অ'।
আৰু ক'ত ক'ত ঘূৰিছে? পুৰীতে গ'ল নে?
পুৰি গৈছিলোঁ তাতে চব ফুৰিলো মন্দিৰ প্ৰথম দিনা ম
কৰ্ণাক চা হয়, হয় কৰ্ণাক সূৰ্য মন্দিৰটো ফুৰিছে ন' আপুনি? অ', সেইটো খুবেই ধুনীয়া হয়। আমি প্ৰথম দিনাখন জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ খুবেই ভাল লাগিলে বহ বহুত অ', মানে আমি গোটেই দিনটো জগন্নাথ মন্দিৰতে থাকিলো ভিতৰৰ ভিতৰ ৰৰ যোনখিনি কৰিডৰ আছিলে তাতে থাকিলোঁ। তাৰপিছত আমি বাহিৰত আহি পিনে গধূলি সময়ত তাতে মানে মন্দিৰত হেৰি ৰি হয় ন' আপুনি চাগে জানেই মন্দিৰত ফ্লেগ বান্ধে।
অ', অ'।
ৰঙা পতাকা অ', ৰঙা পতাকা বান্ধে ত' সেই চালো মানুহজনে যেনেকে উঠি যি যায় মানে খুব ধুনীয়া এটা দৃশ্য। ত' সেইখিনি চোৱাৰ পিছত আমি অ', আবেলিলৈকে ৰুমত আহিলো আহি পিনে নে আমি তাৰ নেক্সট দিনাই আমি সূৰ্য এই এই ক'লো ন' আপোনাক। যে তাতে কৰ্ণাক সূৰ্য মন্দিৰ, উম। কৰ্ণাক সূৰ্য মন্দিৰ গ'লো তাৰপিছত তাতে এটা বুদ্ধ মন্দিৰ আছিলে তাতে গ'লো। মি তাৰপিছত আৰু এখন চিৰিয়া হয়, হয় তাৰপিছত চিৰিয়াখানাও গ'লো, তাৰপাছত এনেকে বহুতো জেগা ঘূৰি লো, আৰু তাতেটো আপোনাৰ চিলিকা লেকো আছে ন' চিলিকা হ্ৰদ।
অ', আমি চিলিগা হ্ৰদটো মিচ হৈ গ'ল, আমি যাব পাৰা নাছিলোঁ।
হয়, হয় চিলিকা হ্ৰদত গৈ পিনে খুবেই ভাল লাগে, তাতে আপোনাৰ পৰিভ্ৰমী চৰাই বোৰ এই ডিচেম্বৰ, জানুৱাৰী মাহত মানে পৰিভ্ৰমী চৰাইবোৰ আহে ন' তাতে আপুনি অ', যেতিয়া মানে নাওঁত, নাওঁত উ উঠিব, নাৱৰীয়া আপোনাক লৈ যাব আৰু আপুনি যেতিয়া তাৰে সেই পক্ষীবোৰ দেখি সেই দৃশ্যটো খুবেই ধুনীয়া আৰু খুব ধুনীয়া, ধুনীয়া পৰিৱেশ খুব ভাল লাগিছিলে, তাৰপিছত আৰু মোৰ বাৰু যোৱা বহুত দিন হৈ গ'ল আপুনি যিহেতু একমাহ আগতে গৈছিলে।
অ', এতিয়া মানে এইবাৰ এনেকা টাইমত যাবই নালাগে বহুত গৰম হয়, আৰু ইমান হে লাগে, ভাল নালাগে মানে আৰু জানুৱাৰীৰ টাইমতে গ'লে, গ'লে ভাল হ'ব চবৰে কাৰণে
হয়, হয়। আৰু মই এই তাকেই। অ', এতিয়া শ্বিলং ঘূৰি মানে পাহাৰীয়া জেগাবোৰ য'ত মানে আপোনাৰ গৰমতো অলপ কম
এতিয়াতো পুৰা শ্বিলঙত বৰষুণ দি আছে ন এতিয়া গৈ কিনে মজা মানে ঠাণ্ডা বহুত
অ আপুনি কেতিয়াবা ছিকিম গৈছে নেকি দাৰ্জিলিং ছিকিম
আপুনি গৈছে ন
অ হয় হয় মই ছিকিম গৈছোঁ আৰু দাৰ্জিলিং গৈছিলে নেকি
আহ
অ এইখিনি টাইমত আপোনাৰ দাৰ্জিলিঙো খুবেই ভাল হয় মানে গৰমৰ বন্ধ যিহেতু টো আৰু লগতে আপোনাৰ গৰমো বহুত
উ
ত' এতিয়া মানে দাৰ্জিলিঙত আপোনাৰ বহুত ধুনীয়া মানে একদম ঠাণ্ডা লাগে ব গ'লে মানে দাৰ্জিলিঙও আপুনি ঘুৰিব পাৰে
অে নেক্স প্লেন মই তো ভাবিলো দাৰ্জিলিঙে যাম আৰু
হয় নেকি ভালে ভালে থিকে ভাবিছে দাৰ্জিলিং যোৱাতোৱে ভাল হ'ব নহ'লে বা মানে যিকোনো পাহাৰীয়া জাগা আৰু লগতে অ আ ময়ো এইচ ৰিচেণ্টলি এপ্ৰিলত, মই হেৰিত গৈছিলো বানাৰস গৈছিলো উত্তৰ প্ৰদেশত যেতি বনাৰ, গেজ আছে।
অ ক,
অ বানাৰস গৈছিলো মইও, সেই গৰমেই পাইছো। খুব গৰম তাতেও,
মানে এতিয়া হিলী এৰিয়াত অলপ গলে পাহাৰত পাহাৰত গ'লে বেছি ভাল মানে। বাকী চব জাগাত বহুত গৰম।
উম উম নাই আমাৰ উত্তৰ পূৰ্বাঞ্চল এনেকুৱা এটা মানে, মানে জেগা হয় যত নেকি আপুনি গৰমতটো অলপমান কমেই। বৰষুণ বেছি হয় ন ইয়াতে ত গৰমতটো অলপমান কমেই হয়। গতিকে উত্তৰ পূৰ্বাঞ্চলে এইখিনি টাইমত। অ মানে উত্তৰ পূৰ্বাঞ্চলটোৱে ঘূৰিবলে ভাল। কিন্তু পিছে এতিয়া অৰুণাচল প্ৰদেশত অ বানপানী হৈ আছে বহুত। তটো মানে বৰষুণ হৈ পিনে। ভূমিস্খলনো বহুত হৈ আছে আপুনি চাগে বাতৰিত পাইছে।
অ বহুত ক্ষতি হৈ আছে মানুহ,
অ বানপানী হৈছে বহুতো মানুহ মৰিছে।
ভূমিস্খলন হৈছে।
প্ৰতি বছৰেতটো হয় এনেকা। চৰকাৰে কাম বোৰ কৰা নাই তাৰে,
হয় হয় তাতে এতিয়া ভূমিস্খলন হলে তাতে পানী বাঢ়িলে অ ইপিনেও অসমতো এইটোৰ মানে প্ৰভাৱ পৰে ন অসমৰ পানীয়ে মানে ব্ৰহ্মপূত্ৰৰ পানীও বাঢ়ি যায় গতিকে এতিয়া ব্ৰহ্মুপূতো পানী বাঢ়ি গৈছে আৰু এইখিনি টাইমতো আমাৰ অসমতো বানপানী সমস্যা বহুত হয়
অ ধেমাজি পিনেতো হেৰি হৈ আছে না বানপানী হৈ আছে
অ ধেমাজি বুলি নহয় ধেমাজি লখিমপুৰ আপোনাৰ আপাৰ অসমৰ পিন
উজনি অসমৰ পিনে হৈয়ে আছে তেনেকুৱা বানপানীৰ পৰিস্থিতি বহু তাত তাতেটো প্ৰত্যক বছ চৰে আপোনাৰ উজনি অসম ক'ব গ'লে ডুবেই যায় আৰু।
অ'।
বানপানীৰ কাৰণে আপুনি কেতিয়াবা এনেকুৱা সম-মানে সাহাৰ্য দিছেনে?
অ', নিশ্চয় দিছোঁ, মই বহুত দিলোঁ এনেকা। আপুনি দিছেনে নাই?
অ', দিছোঁ, দিছোঁ মই একবাৰ অ', হেৰি কাপোৰ দিছিল লো
আতছা।
পুৰণ অ', পুৰণা কাপোৰবোৰ এইবোৰ মানে তেখেতসকলক দিছিলোঁ সাহা যৰ বাবে, আৰু একবাৰ আমি পইচা তুলি পিনে এনেকে দিছিলোঁ আৰু। যাতে মানে তেওঁলোকৰ মানে যোনবিলাকে বানপীড়িত মানুহবিলাকৰ অলপ সহায় হয়।
অ', এইটোতো বহুতেই ভাল, ভাল কথা মানে।
অ', অ', এনেকুৱা এনেকুৱাবোৰ আহিয়ে থাকে, আপুনি এন জি অ'ৰ লগত যদি আপুনি জড়িত হৈ থাকে ত' এনে এনেকুৱা ধৰণৰ মানে অ', হেৰিবোৰ সুবিধাবোৰ আপোনাৰ আহিয়ে থাকে, আপুনি যদি কেতিয়াবা বিচাৰে এন জি অ'ৰ লগত আপুনি জড়িত হ'ব কাৰনে আৰু এনেকুৱা সহায় কৰিব যদি বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক কৰিব পা পাৰে আপুনি।
ঠিক আছে নেক্সট টাইম যদি মই কিবা এটা এনেকা কৰোব বিচাৰোঁ ত' আপোনাক কণ্টেক কৰি ল'ম।
অ'কে ঠিক আছে, বাৰু আজিলেকে ৰাখিছোঁ নহ'লে। নমস্কাৰ, ধন্যবাদ হা।
ধন্যবাদ বহুত, বহুত। বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি কেনে।
হয়, বাৰু ধন্যবাদ। শুনি ভাল লাগিলে।